হেল্ল'
হেল্ল' শুনা পাইছেনে? আলাইকুম আছলাম ভালে আছেনে?
আছোঁ আপোনাৰ?
ময়ো ভালে আছোঁ, ক'ত আছে আপুনি এতিয়া?
এ' এতিয়া খাই বৈ অলপ বাহিৰত বহি আছোঁ।
অ', -বহক, বাহিৰত বহি কেনে বতাহ খাই আছে নেকি?
হয়-হয়-হয়, এইটো প্ৰকৃতিৰ বতাহ খাই আছোঁ। অঁ', খুব ভাল লাগি আছে একদম পুৰা বতাহ হৈ আছে না।
এতিয়াটো ভাল লাগি আছে, আগবেলা-আগবেলাত যি ইমান গৰম দিছিল।
আগবেলা গৰম, আগবেলাৰ গৰমৰ কাৰণেটো এতিয়া ইয়াত বহি আছোঁ।
এতিয়া যি বতাহ দিছে মানে বহুত ভাল লাগি আছে এতিয়া। ছে' আপোনাক ফোন কৰাৰ এটাই কাৰণ হ'ল এতিয়া যে আমি আজি মানে- মানে ঘৰত বহি-বহি মানে বহুত আমনি লাগি আছে বুজিছে ন'।
অঁ', -সেইটোতো হয়।
যি মানে ক'ত ফুৰিব গ'লে, ফুৰিবলে ক'ত যোৱা যায় কওকচোন?
ফুৰিবটো যোৱা যায় ঠিকে আছে, মইও, উম-উম- মাজে-মাজে ভাবি থাকোঁ, কিন্তু এটা কথা হ'ল এতিয়া বাৰিষাৰ সময় না'।
হয়-হয়।
বাৰিষাৰ সময়ত গ'লে মানে ইমান আনন্দ কিন্তু উপভোগ কৰিব নোৱাৰিম হা।
হয়, মানে
মই ভাব, মই ভাবি আছোঁ বৰষুণটো শেষ হওঁক। হয়-হয়-হয়। এই যে আজিৰ দিনটো চাওঁকচোন।
উম।
অঁ', মৰ্ণিংৱাক কেনেকুৱা ধুনীয়া আছিল দিনটো।
উম।
একদম পুৰা ৰ'দ। উঠি আছিল, কিন্তু এতিয়া এই দিনটো ধুনীয়া আছে কিন্তু- গৰম আছিল হয়।
হয়।
আৰু এতিয়া এই বৰষুণ আহি গ'লেই আমাৰ ইয়াত আৰু।
আহিল, আহিলে নেকি?
অঁ।
আমাৰ-আমাৰ ইয়ালৈকে এতিয়ালৈকে আহি পোৱা নাই। আহিব চাগে, ক'লা-ক'লা হৈ আছে ন'।
অঁ', আমাৰ ইয়াত যদি আহিছে ক'ত নাযাব।
বেছি সময় নাই আৰু আহি যাব।
অঁ', -অঁ', বতাহ হৈ আছে বহুত বতাহ।
উম। ফুৰিবলৈ ক'ত যোৱা যায় এইটো কওঁক?
ফুৰিবলৈ- ইণ্ডিয়াৰ ভিতৰত না ইণ্ডিয়াৰ বাহিৰত যাব বিচাৰে?
নাই ভাই আমি ইণ্ডিয়াৰ ভিতৰতে ফুৰিব লাগিব, কাৰণ আমাৰ- যিখিনি অকাদ সেইখিনিতো থাকিব লাগিব ন।
মোৰ, মই কিন্তু ইণ্ডিয়াৰ বাহিৰতো গৈছো।
গম পাইছো-গ-পাইছো, আপোনাৰ এইটো দেখা পাইছিলো মই ফেচবুকত।
হয়, পাছ-পাছপোৰ্ট আছে মোৰ অসুবিধা হোৱা নাই মোৰ।
হয়, নিশ্চয়।
তেনেহ'লে এটা কাম কৰক আপুনি হাঁ তাৰমানে এ-আমি কিন্তু তেনেকুৱা চচ্ছল নহল যে মন যেতিয়া মন মানে মিলিব তেতিয়াই যাব পাৰিম তেনেকুৱা কিন্তু নহয়।
আমাৰতে প্ৰগ্ৰাম এতে কিবা আলোচনা কৰিব লাগিব মিলাব লাগিব বস্তু খিনি যে হয়নে নহয়?
হয় - হয় - হয়
তে এটা আ মই ভাবিছো মোৰ যিখিনি লগৰ কেইটা যে আছে বন্ধু বান টোপ যিখিনি আছে, চবে মিলি কিনে আমি এটা মানে ভা - আলোচনা কৰক এটা ফেচ - হোৱাটছএপ গ্ৰুপ বনাওক। যে তাতে আলোচনা কৰা যাব যে মানে ক'ত কেনেকে ফুৰিব যাম বা কোনে কোনে যাব? মানে বিতংকৈ তাত আলোচনা কৰা যাব।
এইটো ঠিকেই আছ। চে কিন্তু সকলোকে মাতি লাভ নাই, যিহঁতৰ ভ্ৰমণ সম্পৰ্কে অভিজ্ঞতা আছে ঠিক আছে।
অ হয়
যিহঁতৰ অভিজ্ঞতা আছে এ পূৰ্বে যিহতে মানে বাহিৰত ফুৰিব গৈছে। সিহঁতক মাতি তাৰ পৰা পৰামৰ্শ ললে ভাল হ'ব।
হয় তাৰমানে ঘৰত বহি থাকি থাকি না বহুত আমনি লাগি আছে। এতিয়া মানে কৰ'বাত ফুৰিব যাবই লাগিব।
মাজে মাজে এ যোৱা-যোৱাকালি এজনে মোক ফোন কৰিছিল এইত তুই আপুনি যি ক'লে এইটো ই এ- মানে আলোচনা হ'ল সিঁও ক'লে যাব এ আচ্ছা আছে তাক সি আকৌ কৈ আছে ফেমিলি লৈ যাব ত ফেমিলি লৈ গ'লে ত মানে অলপ দিগদাৰ হয় সৰু ল'ৰা ছোৱালী থাকে না অলপ দিগদাৰ হয়।
ল'ৰা ছোৱালী মানে সৰু সৰু ল'ৰা ছোৱালী লৈ কেনে ইমান দূৰ যদি ফুৰিব যাওঁ কিবা এটা প অসুবিধা হয় কাৰণ তাতে আৰু বাৰিষাৰ কাল বানপানী হুল হৈ হৈ আছে পৰিস্থিতিত পৰি যাম তেতিয়া মানে ঘটনাটো বেয়া হয়
তাৰমানে আহ - এতিয়াতো এই যে ল'ৰা ছোৱালীৰ পৰীক্ষাও শেষ হ'ল।
পৰীক্ষাও শেষ, হয়
সময়টো কিন্তু, এতিয়া উত্তম সময় আছিল হা
উত্তম আছিল হয় এই মাহতে এটা মা - এটা মাহ স্কুল বন্ধ আছে ন
হয় হয়
এটা মাতে ফুৰাৰ বহুত
চান্স আছিল। কিন্তু পইচা পাতিৰো কথা আছে, আচ্ছা আ -আমি যদি উ -ভাবি লওক, উম অ আপুনি ক'ত যাব মন মেলিছে।
মোৰটো এটাই টাৰ্গেট আছে মোক শ্বিলং।
শ্বিলং যাব না!
অ মই শ্বিলং যাই পোৱা নাই আজিলৈকে
শ্বিলঙতো ময়ো গৈ পোৱা নাই কিন্তু বেলেগ ঠাইত মই গৈছো শ্বিলঙ ত এতিয়া আৰু বৰষুণ চাগে বেছি হৈ আছে নেকি
পাহাৰীয়া অঞ্চলততো বৰষুণ হ'বই
উম আপনি যদি শ্বিলঙত যাব বিচাৰে না তেনেহলে এটা কাম কৰিলে ভাল হ'ব। আহ, মোৰ বহুত বাৰে এ মানে বাৰিষা কালতটো শেষ হ'ব দিলে ভাল হয় নেকি।
বাৰিষা কাল না, বাৰিষা কালতো আৰু এটা দুটা মাহ থাকিবই।
নহয়, নহয়। তেনেকুৱা নহয় মই তেনেকুৱা কোৱা নাই। যেনেবা এতিয়া মানে প্ৰতি দিনেই বৰষুন হৈ আছে।
হয়।
কেতিয়াবা যেতিয়া আমি চাম যে আকাশটো একদম ফৰকালৰ নিচিনা লাগি আছে। বা দিনটো তেনেকুৱা ৰ'দালি।
উম।
তেতিয়া আমি এটা মানে পৰিকলল্পনা কৰি হয়, পৰিকল্প পৰিকল্পনা কৰি, কেইজনমান একেলগে বহি।
হয়।
আলোচনা কৰিব যা অহ, ৰা যায় অসুবিধা নাই। ত' আমি-আমিতো বেয়া কামত নাযাম নহয়, ভাল কামতহে যাম। আৰু ভাল কামত হয়। ফুৰিলে বহুতো অভিজ্ঞতা হয়। আ আপুনি কওঁক কলেই যে হয়তো বহুত মানে বেছি ঘূৰা ফুৰা কৰা নাই আপুনি। মই গৈছো, যদিও পইচা নাই তথাপিও হ'লেও মই গৈছো হা। ইণ্ডিয়াৰ বাহিৰতো মই গৈছিলোঁ, ইণ্ডিয়াটো বহুত ঠাই মই ফুৰিছোঁ। ভাল লাগে সঁচা কথা যিটো বহুত ভাল লাগে, তাৰমানে তাত গ'লে কি হয়।
মানে কেইটামান ৰাজ্যত মইয়ো গৈছোঁ, মানে মুম্বাইৰ পৰা আৰম্ভ কৰি মুম্বাই বিহাৰ নাগালেণ্ড, অৰুণাচল, মণিপুৰ, মণিপুৰ যোৱা নাই নাগালেণ্ড অৰুণাচল। মেঘালয়।
তাৰমানে কি বাহিৰত গ'লে মানে বহুত ধৰণৰ মানে আপোনাৰ এ কিবা জ্ঞান আহৰণ কৰিব প পৰা যায় তাৰমানে ধহ অহ ধৰক আহ, আপুনি ভাল এটা ঠাইত যেতিয়া যাব না।
উম।
যেতিয়া চাব মানে, ইণ্ডিয়াৰ বাহিৰৰ পৰা কিন্তু বহু মানুহ আহে বহু। আমেৰিকা, চাইনা, কানাডা, ইণ্ডোনেছিয়া, মালয়েছিয়া। থাইলেণ্ড, ছিংগাপুৰ, তাৰপৰা বহুত মানুহ আহে মানে মানে কেতিয়াবা এনে লাগে, সিহঁতৰ সন্মুখত যেতিয়া আপুনি যাব ন'।
হয়।
এ-এত-এ তেনেকুৱা লাগে যে সিহঁতৰ ওচৰত আমি কেচুৱা যেন লাগে মানে ইমান মানে ও ওখ ওখ মানুহ সিহঁতে।
ওখ ওখ মা-মানে কি আমি যেতিয়া য'ত এতিয়া য'ত আছো। ইয়াৰ পৰা যতে আমি মানে এশ কিলোমিটাৰ দূৰলৈকে যদি যাওঁ।
উম।
তেতিয়াহ'লে তাৰ কালচাৰ, তাৰ মানে নীতি নিয়ম পুৰা বেলেগ। সেইবিলাক আমি যাই কিনে তাত শিকিব পাৰিম, জানিব পাৰিম, কেনে ধৰণৰ কালচাৰ। বহুত ধৰণৰ নলেজ পায়, জ্ঞানৰ-জ্ঞানৰ-জ্ঞানৰ আহৰণ হয় তাৰ পৰা। সেইকাৰণে ফুৰিব লাগে বাহিৰত, মানে যাবই লাগে।
অহ, এতিয়াতো আগৰ দিনৰ দৰে নহয় না, যে ট্ৰেইন নাই গাড়ী নাই সেই তেনেকুৱাতো নাই। কোনো অসুবিধা নাই, আমি যদি যদি সকলোৱে মানে আলোচনা কৰি যদি এটা সিদ্ধান্ত লও যে ম যেনিবা আপুনি যদি বাছ এটা ৰিজাৰ্ভ লৈ যায়। তেনেহ'লে খৰচ অলপ বেছি হ'ব, ফ্লাইটতটো আমি যাব নোৱাৰিম। কিন্তু সেই বাছৰ ৰাস্তাখিনি যদি আপুনি ট্ৰেইনৰ ট্ৰেইনৰ সহায়ত যায় না।
হয়।
তাত বহুত ছেফ হব বহুত।
বহুত।
হয় আৰু ট্ৰেইনত গ'লে বহুত সুবিধাও হয়। তাৰমানে আপোনাৰ কিবা শৰীৰ যদি তাত বেয়া লাগে, ডক্তৰো পাব। তাৰ পিছত আপোনাৰ যদি এ কেতিয়াবা আহ' পেছাব-পাইখানা লাগে তাত কৰিব পৰা যায়। অ' সুবিধা আছে বহুত সুবিধা আছে।
বন্দে ভাৰত ট্ৰেইন আছে উঠিছে না?
অ' উঠিছো! এবাৰ উঠিছো।
ক'ত গৈছিলে আপুনি?
মই গৈছিলো গুৱাহাটী গৈছিলো।
গোসাই গাঁৱৰ পৰা গুৱাহাটী।
গোঁসাই গাৱৰ পৰা গুৱাহাটী গৈছিলো হয়।
তাত এ মাতাত মানে এ কি কি ফেচিলিটি আছে তাত। মানে কি কয় এইটো?
তাত মানে আপোনাৰ মানে চিষ্টেমটো হ'ল আপোনাৰ পেকেজ চিষ্টেম আছে হা! তাৰমানে আপুনি যেতিয়া উঠিব আপোনাৰ কি কি ফেচি লিটি লাগে তাত অপ'চন আছে অপ'চনবোৰ আপুনি ক্লিক কৰিব লাগে।
হয়।
ক্লিক কৰি আপুনি যদি মানে ভাত খাব বিচাৰে ট্ৰেইনত।
হয়।
তেনেহ'লে আপোনাৰ কাৰণে ভাতৰ ব্যৱস্থা কৰি দিব। আপুনি যদি বিচাৰে নহয় মই ভাত নাখাও। মই চাহ বা কিবা বেলেগ কিবা খাম, জুচ খাম সেইটোও খাব পাৰে।
উম।
মানে এনেকুৱা লাগে যেন আপুনি যেতিয়া বন্দে ভাৰত উঠিব না'! এনেকুৱা লাগিব যে আপুনি ফ্লাইটত ভ্ৰমণ কৰি আছে এনেকুৱা লাগে।
তাৰমানে কি যে এইটো মানে যিটো খোৱা লোৱাৰ ব্যৱস্থা আছে সেইটো কি মানে টিকিট লোৱাৰ আগত অপ'চনটো বিলাক মানে চুজ কৰিব লাগে। না ট্ৰেইনত উঠি পেলাই টিকেট কাটি উঠি পেলাই খোৱাৰ বস্তুখিনি
নহয় ন-নহয় আগতীয়াকৈ আগতীয়া
আপুনি যিখিনি খাব, সেইখিনি মিলাইকিনে আপোনাৰ টিকিটৰ মানে দাম ধৰিব সিহঁতে।
অ' হয় হয় হয়। আপোনাৰ চিট নাম্বাৰটো তাত থাকিব। আপোনাৰ এই ডব্বাৰ নাম্বাৰ তাত থাকিব, আপুনি কি চুজ কৰে সেইটো তাত থাকিব। তাৰপিছতহে আ আপোনাৰ মানে দামটো আহিব। আৰু আপুনি যদি কয় যে মই একো না খাওঁ, এনেই যাম। তেনেহ'লে সেইটো আপোনাৰ ইচ্ছা তাত আৰু বহুত কম হ'ব।
হয়।
অ'।
মানে সেইটোও এটা মানে, মানে ব্যৱসায়ৰ নিচিনা বনাইছে আৰু।
হয় হয় হয়, তাত মানুহ আছে কিন্তু যদি ব্যৱসায় ছে কিন্তু অহ আপোনাৰ মানুহবোৰ অলপ চাফ চিকুণ আছে তাত। মানে এনে আপুনি যেত যেতিয়া জেনেৰেল কোনো ট্ৰেইনত উঠিব না জেনেৰেলত উঠিলে চাব তাত কেনেকুৱা গোন্ধ ওলায়, আহ পেছাপ পাইখানাৰ গোন্ধ ওলায় বা আপুনি যদি টয়লেটত যায় চাব তাত লেতেৰা কৰি ৰাখি দিছে। হা, কিন্তু বন্দে ভাৰতত তেনেকুৱা নাই এক
যতে ততে মানে পান চেকৰ খায় কেনে থু পেলাই দিয়ে পিক পেলাই দিয়ে।
হয় এইবিলাক তাত নাপাব, আৰু তাত আচলতে ক'বলৈ গ'লে, মানে ভদ্ৰ মানুহে বেচি উঠে তাত।
হয়।
অভদ্ৰ মানুহ তাত কমেই উঠে।
ভদ্ৰ হব মানে কি মানে যিখিনি দুখীয়া মানুহ আমাৰ নিচিনা যিখিনি দুখীয়া মানুহ আছে, সি তাৰটো ভাড়াত টো মানে মেনেজ কৰিব নোৱাৰো।
এইটোতো মানে ট্ৰেইনৰ দুখ নহয়, এইটোতো আমাৰ দুখ না। চৰকাৰে তোম আমাক ফেচিলিটি দিছে না। উম।
আমি যদি বন্দে ভাৰত এৰি দিয়ক মানে বেলেগ এ ট্ৰেইনত যদি মানে সময় অলপ বেছি লাগিব লাগক অসুবিধা নাই, মানে আমাৰ আৰু পইচা পাতিৰো কথা আছে না। আহ যিহেতু আমি ইমান ধনী ঘৰৰ মানে লৰা নহও।
নহয়।
ত যত পইচা কম আছে সেইটো দি আমি যাব যাব লাগিব।
নিশ্চয়। গুৱাহাটীৰ পৰা গোচাইগাঁৱৰ পৰা গুৱাহাটী যাওঁতে কিমান টাইম লাগে?
আমাৰ লাগিছিল এ দুই ঘন্টা পয়ত্ৰিশ মিনিট।
দুই ঘণ্টা পয়ত্ৰিশ, আৰু জেনেৰেল ট্ৰেইনত এনে এনে ট্ৰেইনে যদি ৰেলত যাওঁ আমি?
এনেই গলে আপোনাৰ মিনিমাম চাৰিৰ পৰা পাঁচ ঘণ্টা লাগি যায়।
পাঁচ ঘন্টা নহয় মানে চাৰি ঘন্টা মান লাগে।
চাৰি ঘন্টাৰ তলত নহব, অহ চৰি মই ভুল ভুল কলো আপোনাক, দুই ঘণ্টা পোন্ধৰ মিনিট মান লাগিছিল।
দুই ঘন্টা পোন্ধৰ মিনিট মান লাগিছিল! এনে ট্ৰেইনত গলে চাৰি ঘণ্টা মান, দুঘণ্টা মানে মানে আপ ডাউন হয় মানে।
হয় হয়, তাৰমানে আপোনাৰ ফৰ্টি ছিক্টি চল্লিশ পাৰ্চেন্ট আৰু ষাঠি পাৰ্চেন্ট পাৰ্চেন তেনেকৈ হয়।
হয়, কিমান বেগত যায় তেনেহলে?
মানে